অ দিয় কোৱা অহ আহিছে মূৰটো বা কিয় লগা নাই
নাজানো এইবোৰ বাদ দিয়া বাদ সেই আজি গৈছিলানে তুমি সেই জেগাটোলে সেই যত যে কাপোৰ পাইজে যোৱা নাই
এ মোৰ বহুত ই লাগিছে অ এলাহ লাগিছে সেইকাৰণে যোৱা নাই শুই আছো
আহ সেয়াই আৰু বাকী কিয় শুই আছিলি
চ খেল চাই চাই ৰাতি ৰাতি
আহ মোৰো গা বেয়া হৈ গৈছে
উম মোৰ গা বেয়া হোৱা নাই কটো মানে তোমাৰ এইটো অ এতিয়া কি কয় তোমাৰ শলপ মানে শিৱসাৰদটো বেয়া হৈছে মানে
অ
উম
সেয়াই আৰু কি ক'ম মই ক'বলগীয়া একো নাই কৰিবা কৰিবা তুমি ট্ৰাই কৰিবা কিয় বাাৰ এইটো দেখাই আছে মোৰ এনেকুৱা লাগিছে ন এইটো এইটো মানে বন্ধ কৰিম কৰিম বুলি কৈ আছিল হা মানে এইটো প্ৰফেচাৰে কৈ আছিল কি এই তোমাৰ ডটটো খতম এতিয়া আৰু নহ'ব প্ৰজেক্টটো সেইকাৰণে ছাৰ বাৰো দিগদাৰ হৈ আছে চাগেহে দেই মানে মই মই মানে ইয়াৰ পিছতো কৰিছো ন ইয়াৰ পিছৰ খিনি কিন্তু পোৱা নাই মানে কবলৈ গলে উম কি দিছে ঠিক আছে হৈ যাব খাবলৈ কিবা পায় নে নাপায় পাই অ' আজি কিবা খাবলৈ পাই পায় নেকি তাত ফুড
উম উম উম উম উম উম উম উম উম ক'ত ক'ত আছে বলে বাট মই তেতিয়া গুছিলো ন অ সেইদিনা আমি গৈছিলো দাদা চোনোন আছিল
অ এই মোৰ এনেকুৱা লাগিছে ৰাতি ইমান ৰাতিপুৱা কোনে আৰু ন তাত যোগাৰ ধৰিব ৰাতি ৰাতি হয় চাগে নটা যোনবিলাক থাকে দছটাাত যোনবলাক থাকে তেতিয়া আৰু আহে মানুহে মানে কিবা ৰেভিনিউ আনিব লাগিব ন' মানে পইচাও কমাব লাগিব সিহঁতৰ। এয়াই মোৰ জনী কৈছিল কৰি দিম আৰু দে একো নাই তেনেকে কৈছিল। তাইক কিবা মম' খাই দিব লাগে বোলে। হা, নাই গৰম পানী বনাই খাইছোঁ গৰম পানী খাই আছোঁ।
আৰু গৰম পানী খাই, চাহ আধা চাল' যদি
ঠাণ্ডা পানী খাবই নোৱাৰি, বহুত মানে অশান্তি লাগে।
তুমি খাব ট্ৰায়ে নকৰিবা।
নৰ্মেল পানী খাইছোঁ। নৰ্মেল পানী খাওঁতে নো আৰু কি আৰু। নৰ্মেল পানী খাই আছিলোঁ। তেতিয়াতো সেইয়াই আৰু কি ক'ম তাৰমানে কবলগীয়া একো নাই তেনেকা।
ক'বলগা নাই? আজি কি লাগি আছে? আ আ, পি ৱাটাৰ ৰাইচ।
ডাঙৰ দাদা জিকিব পাৰে। মোৰ কিয় লাগি আছে জান' এই এটা যে কৈছিলোঁ যে নাচি নাচি কাৰ কৰি দিয়ে যে এটা যে। না না নানা না, অ'। এ, মই সেইদিনা গৈছিলোঁ, নাচি নাচি কাজ কৰি দিয়া যে এই বদমাছ এটা। ই যোৱাকালিটো বিহকো কাজ কৰি দিছিল। অ'। সেইটো। সি মানে এতিয়া কি আৰু সি মইতো ৰিলটো দিছোঁ তই চাই লবি। সি মানে আজি এচকো মানে হেৰি কৰি দিছে আৰু। এয়া এয়া। অ' নহয় এইটো নহয়। ই মানে এচকো মানে কাচ কৰি দিছে আৰু এতিয়া। কি বা হয়। ইয়াৰ কিন্তু হাড্ৰডপাৰ্চেন্ট মানে
হড্ৰেডপাৰ্চেণ্ট কৰোঁ ঠিক নহয়।
ইয়াৰ সেইদিনা মানে কি হ'ল, ইয়াৰ ইয়াৰ এইটো কাষ্টৰ অকল দুটা টিমে ভাঙিছে হা, এটাটো আমাৰ ডাঙৰ দাদাৰ টিম আৰু এটা যে এই ডিকটাতৰ যে
নানা নানা না লনা নানা নানা নানা
সেয়াই বহুত দিগদাৰ।
আজি ধুনীয়া বতৰ হৈ আছিল ৰাতিপুৱা কিন্তু।
উম, বৰষুণ বৰষুণ। এ, বৰষুণ দিয়াৰ পিছত হে ৰ'দ দিলে ন' অলপ?
উম, উম।
সেইটোৱে ভাল নালাগে। ৰ'দটো একদম মানে বাহ। চাহ খাই আছ নি?
নাই খোৱা, নাই খোৱা চাহ নাই খোৱা।
পানী
পানী
পানী এনেকা, একদম চাউণ্ড। চাউন্ড দি কোনে খাই আছে?
নাই নাছিল শেষ, এতিয়াহে ফোন কৰি চাই আহিছোঁ বুলি যাম ধৰ আঠটামানত। অ' হেল্ল'।
ক'ত যাবা তুমি?
এ, বেলেগ জেগাত যাম। কাম এটা আছে। কাম এটা কি আৰু কিবা কিবি আনিম দৰৱ চল এটা আনিম। এই এটা যে পাই যে এই বিক্সৰ নিচিনা। সেইটো খালে মানে সেই খালে নহয় সেইটো গৰম পানীত দি মানে এনেকে গোন্ধিব ল ষ্টিমটো লব লাগে তেতি ভাল বোলে সেইটো আনিব যাম তাৰিছত আৰু কি আৰু অলপ চিপছ খাব মন গৈছে
উম তোমাৰ প্ৰথম কোৱাৰাৰ্টাৰ ফাইনল হল নহয় নহয় দুই নম্বৰে কত প
আঠটা ন আঠটা আছে আৰু আঠ এইটো প্ৰথমে দুই নম দুই নম্বৰ ইয়াৰ পিছত ইয়াৰ পিছত কোৱাৰ্টাৰ ফাইনেল তাৰপিছত চছেমি তাৰপিছত ফাইনেল ন
অ ফাৰ্ষ কোৱাৰ্টাৰ ফাইনেল হ'ল তোমাৰ এম আৰু এফ অ
অ অ অ অ
ওান থাৰট তাৰপিছত তোমাৰ এন আৰু ই ডনৰ এটা ন এই ইটো এটা ডা দানৱ আছে
গান হব
ইটো এটা দান আছে কালি মাৰিছে ন দুটাাৰ
উম মাৰিছে অ ঠিক ঠিক কি ক'ম আৰু আৰু জীৱনত দুখ বহুত জীৱনত
খাত খাত খাত খাত এই ডটৰ খাত তাৰ
অ চবৰে হাত চবৰে হাত অ এই অকল আমাৰ এই হেৰিটো কি বুলি কয় কেন যেে আছে যে সিহে মানে বুঢ়াটোো ইংলিছ বুঢ়া
অ ইংলিছ বুঢ়া ইংলিছ বুঢ়া বেছি ভাল
আহ কোৱা অ এই মাহে মাতি আছে আৰু কি আৰু এতিয়া তিনি মিনিট আৰু এটা ন হ'বই নেকি তেনেকুৱাই লাগি আছে
হা কিয় নহব
এতিয়াতো মইয়ে কৰিলো ন
উম অ আৰু দুটা কৰিব লাগিব আমাক
এ বাদ দে তোৰ এইকে দি দিবি আৰু দুটা কৰাৰ পিছত তোৰ আকৌ তই লৈ লবি তাৰছত এইটো এইটো কৰি লবিেই বস্তুতটো
অ অ
ং তাৰপিছ আকৌ দি দিম তেনেকুৱা নহলে এটা কাম কৰিলে হ'ল তোৰ এইটো নাম্বাৰ চাম্বাৰ দি দিলে হ'ল তাৰিছত গৈছে নে নাই সেইটো ক'লেই হ'ল আৰু সোমাইছে নে নাই কল কৰি ল'ম মই
তুমি দি দিবা মোৰ এইটো মই তোমাক এইটো দি দিম আইৰিটো দি দিম
হ'ব একো কেছ নাই তেনেকুৱা অ এক মেছেজ কৰে সুধিব লাগিব এইটো বাকী আছে নে নাই বা কৰিব লাগ মোৰ মানে
এইবাৰ উংগাৰছ কেইটাই গ'লে দিয়া নাইৰে বিংগ কেইটা ষ্ট্ৰাইক কেইটা এ দিয়া তাৰানে একদম খাত্ৰ খাত্ৰ চাই জটা দি আছে চোৱা নাই ডিকট ত
দানৱ এ দানৱে কিন্তু কালি যি হেদাৰ দিছে এনেকুৱা হেদাৰ মই ভৰি দিও দিব নোৱাৰিম মানে ইমান জোৰ চ চাকেৰে খাই খাই ডান কি
এ পাপা মছকল কৰিছে আ মাক ভুলতে কৰিছে নেকি
উম, কিয় বা কিয় বা কামো আছে চাগে কামো হ'ব পাৰে ন কি ঠিক।
অ'।
কি?
ক কল কৰি আছে।
একো নাই উঠোৱা। পিছত কল কৰিম হ'ব আঠটা নটা তেনেকুৱা মানত কল কৰিম এইটো ল'বলৈ হ'বনে? উম। ল'বলে কল কৰিম আৰু লৈ লম এনেকে কিবা কিবি কৰি আৰু সেইটোয়ে। ঠিক ঠিক বাকী এটা কথা হ'ল নহয়।
যাব লাগিব মই বেয়া কথা হ'ল বহুত যাব লাগিব।
আঠটা নটা মানত কল কৰিব পাৰো হা থাকিবিনে?
আঠতা নটা অ' থাকিম।
মানে এইটো ল'বলে আৰু এইটো একাউণ্টো অটি পি এটা যাব তেনেকুৱাকে আৰু। ঠিক আছে ঠিক আছে মানে কি ক কিয় মা
এ মাৰ মোবাইলটো বুলি কিবা হৈছে।
মাৰ ফোনটো গ'ল এতিয়া ঠিক কৰি পেলাই ইঞ্জিনিয়াৰ বনি যাব লাগিব।
অহ।
অ'। দে দে যা ময়ো যাওঁ।
উম।